অহ কি কৰি আছা।
অ এনে বাহিৰত বহি আছো বতাহ দি আছে দিনতটো ইমান গৰম দিলে।
হয় হয় তুমি ঠিকেই ক'লা মই বাহিৰত বহি আছো যি বতাহ দিছে নহয়।
উম উম উম এই অলপ পাছত তোমাৰ এই বৰষুণ দিয়া নিচিনা কলা হৈ আছিল। উম উম হয় মাৰে অলপ আগতে ইমান কলা হৈ আছে। চাফা হৈ গল এতিয়া অলপ পাছতো তোমাৰ কি কলৰা হৈ আহিছিলে উম। তৰা চলা উললন চ নকে।
অ আমাৰ পানীতো মানে ক'লাই হৈ আছে মানে। আজি তোমাৰ মই ভাত খালো। তাৰপিছত বিলাহী আলু চাটনি খালো। তাৰপিছত তোমাৰ মাছৰ চব্জি আছে বনাইছিলে। মাছৰ লগত খালো এই তোমাৰ অ। মাছ যে মাছ জোল বনাইছিলে তাৰে লগত।
আচ্ছা হয় নেকি। অ মই এই তোমাৰ এই শুকান মাছৰ চাই। খাইছিলো বিলাহীৰ লগত।
অ শুকান মাছৰ চাটনি বিৰাট ভাল লাগে।
উম উম সেইটো খালো আৰু দালি ভাত উম বিৰাট ভাল লাগে উম।
উম তাৰপিছত আজি দিনটো কি কৰিলা। উ
দিনটো সেইটোয়ে আৰু দিনটো তোমাৰ অ কাম চাম কৰিলো আৰু ইমান গৰম আছিল। শুই আছিলো বিহ তু ইমান গৰমত ফ্ৰেন্সলৈ শুই আছিলো এ।
এই গৰমত উপকাৰ অ গৰমত। কব কাৰণে ভাল নালাগে এ এলুৱা লাই হৈ থাকে মানে দি।
কাৰণেেতো তোমাৰ মানে শুই থাকো আৰু ফিলটো।
টোপনিও নালাগে কিবা কাম কৰিব ম মন নাযায়। দিনটো মানে এলোৱা টাইপ হৈ যায় ন।
উম উম হয় তাকেই। দিনতটো শুই শুই টিভিয়ে চাই আছিলো।
আজি মই তোমাৰ কি কৰিলো ৰাতিপুৱা উঠিকে অলপ মানে অ। অ গাটো এক্সাৰচাইজ কৰো বাৰু। একাইজ কৰিক অলপমান ম ৰাতিপুৱা চাহ খাবলৈ বেয়া পাওঁ। তাৰপিছত মই চাহ নাখাওঁ ক ক কল আৰু অলপ গাখীৰ খালো। তাৰপিছত অলপ ৱৰ্ক চৰ্ক কৰিলোঁ তাৰপিছত মই আঠটা মানত ব্ৰেক। ফাষ্ট বনালোঁ তোমাৰ ব্ৰেড পিনাট বাটাৰ দি মাজত পিনাট বাটাৰ লগাই অলপ অলপ। ব্ৰেড বনালো চাৰিটা আৰু ইটকৈ খালো খাইক। তাৰপিছত তোমাৰ ওলাই। এতি মই সেই পানে চন্দ্ৰপুৰৰ পানে আমাৰ এই অলপ গাঁও ছাইডে গ'লোঁ ফুৰিবৰ কাৰণে। এেই কবাত তুমি গৰম বুলি সিহঁতে ইমান গৰমত খেতি কৰি আছিলে। এইটো অলপ চায়াত বহিকে চালো ইমান ধুনীয়া বতাহ মাৰি আছে। ছিলে যেনেকুৱা গৰম দিছে সেনেকুৱা বতটাও মাৰিছিল এ গৰমতে। সিহঁতে মানে খেতিতটো মানে কৰিব লাগে ন খেতি কৰি আছিলে মানে ধান। চান ৰুই আছিলে মই চালো অলপ সময় তাতে বহি চালো অলপ ঘূৰিলো সপিনি সপিন প। পুখুৰী চুখৰি ঘূৰিলেোঁ মাছ মাছ মাৰি আছিলে। উম ধুনীয়া জাগা মানে ব পথাৰৰ মাজে মাজে গলো অলপ ফুৰিলো এইপিনে। মই অকলে গৈছিলো, এটা লগৰ ল'ৰা গৈছিলে তাৰে। চিনাকি লৰা, তেহঁতৰ পুখুৰীও আছে।
অ শুনি আছো কোৱা, কৈ থাকা শুনি আছো।
অ অ মানে তে তেহেতৰ পুখুৰীও আছে, পুখুৰীটো মানে ঘূৰিলো চাৰিও পানেদি ভাল লাগিল মাছত ডাঙৰ ডাঙৰ হৈ আছিলে এ এইপিনে ঘূৰি আহিলো দুনিব। এনেই বা তুমি কেতিয়াবা গৈছ নে?
নাই যোৱা মই সেনেকুৱা।
অ কেতিয়াবা সময় পালে ঘূৰিব লাগি জানানে এতিয়া সময় ঘূৰাটো মানে। মানে বহুত ভাল আমি ঘূৰিব লাগে জেগা জেগা যিমান ঘূৰো। ইমান ভাল। কেতিয়াবা সময় পালে ঘূৰিবা এনেও ঘোৰা ঘূৰা ফুৰা। ঘুৰা মেলা হয় এনে তুমি গাঁও চাই কেতিয়াবা ঘূৰিবলৈ গৈছিলা নে।
নাই নাই যোৱা।
হয় নেকি অ মই। মই মানে লাষ্ট টাইম গাওঁ বুলি ক'ব গ'লে বৰবিল বুলি জেগা আছে। এ তাতে বৰ বানপানীও হয় এনে খেতিও হয়। উম বানপানী হলে মানে তোমাৰ ঘৰৰ ঘৰৰ এইটো নাই থাকে নেকি ঘৰৰ। আহ ঘৰৰ চোতাললৈকে পানী উঠি আহে। চতালৰ লৈ কে। পানী উঠি আহে তাৰে মানে তাতে মাছ চাছ মাৰে সিহঁতে ডাঙৰ ডাঙৰ মাছো পায়। মাছ চাছ মাৰে আৰু ভালো লাগে মাছ মাৰ মাৰা দেখা পায়গে। আৰু কলৰ নাও বনাই কলৰ নাওত ঘূৰিবলৈ যায় অহ। সকলৰ নাও চত ঘূৰিব ঘূৰে। তুমি কেতিয়াবা নাও বা জাহাজত উঠি পাইছানে?
নাই নাই উঠা নাই কেতিয়াওঁ।
হয় নেকি, অ জাহাজত উঠি চাব ভাল লাগি তোমাৰ জাহাজত উঠিবা নহলে নাওত কেতিয়াবা নাৱত উঠা নাই নেকি নাও?
নাই নাই নাওটো উঠা নাই।
হয় নেকি অ তুমি আজিলৈকে মানে ব্ৰহ্মপুত্ৰ বা এনেকুৱা নদী - চদী মানে যোৱা নাই মানে?
নাই।
হয় নেকি অ যেনেকু অ হলে মানে ভা ইমান বি বিয়াও নালাগে মানে উঠিব লাগে কেতিয়াবা এক্সপিৰিয়েঞ্চ ল'ব লাগে। লাগে বহুত বস্তুবোৰৰ এইটো আমাৰ ভৱিষ্যত মানে কাম আহে ন। সেইকাৰণে মানে এ কেতিয়াবা উঠি চাবা আৰু। উম তুমি অ এনেই ডাঙৰ -ডাঙৰ মল বা চিটি চেণ্টাৰ সেইবোৰত যোৱা নে?
নাই নাই নেযাওঁ।
নোযোৱা নেকি?
নাই।
হয় নেকি কিয় নোযোৱা?
এনেই।
এনেই নোযোৱা, এনেই তুমি শ্বপিংটো কৰিব নোযোৱা।
উমহো নাযাওঁ।
হয় নেকি অনি ঘৰৰ মানুহে শ্বপিং কৰি দিয়ে তোমাৰ?
উম উম।
তোমাৰ বেছিভাগ কোনে শ্বপিং কৰি দিয়ে ঘৰৰ? মায়ে কৰি দিয়ে ন অ। ভালেই দেখোন তোমাৰ মায়ে শ্বপিং কৰি দিয়ে তুমি ঘৰৰ পৰা নোলোৱা, ভালে দেখোন। এনে তোমালোকে শ্বপিং কৰিব হ'লে ক'ত যোৱা?
নাযাও মই মায়ে যায়।
হয় নেকি অ ঠিকেই মায়ে যে মানে আগত মই আগতে মই গৈছিলোঁ বাৰু শ্বপিং তপিং কৰিবৰ কা ণে বজাৰ চজাৰ কৰিব হ'লে। মই গৈছিলো তোমাৰ অ ফেঞ্চি বজাৰতো চিনি পোৱা চাগে। তাতে গৈছিলো তাতে তাতে যাওঁ তাতে ফ অহ বজাৰ কৰো মাৰ্কেট কৰো তাৰ পিছত উম বিশাল মেগা মাৰটচ চিনি পোৱা নে তুমিতো নুফুৰাই চাগে তুমি চিনি পোৱা বিশাল মেগামাৰ্টত যাও আৰু চিটি চেণ্টাৰত তোমাৰ চিটি চেণ্টাৰত একবাৰ গৈছিলো। এই সৰু পোৱালীবোৰৰ খেলা জি টি এ, জি টি ফাইভ গেমবোৰ আছিলে পি চি ইমান বিভিন্ন ধৰণৰ গেমবোৰ আছিলে ইমান ভাল লাগিছিল তাতে খেলি কে অ মুভিচ চালো আ এনিমি মুভি চালো চিটি চেণ্টাৰত। তাৰ পিছত তাতে ঘূৰিলো। ধুনীয়া লাগিছে। কেতিয়াবা সময় পালে তুমিও যাবা। তুমি জ, এনে তুমি ঝৰ্ণা ঝৰ্ণাত গৈছা নে?
নাই।
হয় নেকি? কে কেতিয়াও যোৱা নাই তুমি ঝৰ্ণা-স্বৰ্ণাত?
নাই।
হে?
নাই।
অ, কেতিয়াবা যাবা। অ, তুমি এন- নে পাহাৰ ভাল পোৱানে? নদী ভাল পোৱা নে? সমুদ্ৰ ভাল পোৱা নে? নে খোলা জাগাবোৰ ভাল পোৱা?
নাপাও ভাল মই এতিয়া।
হা?
একো ভাল নাপাওঁ মই।
ভাল নালাগে নেকি তোমাক? তেনেকুৱা। অ! মোকতো তোমাৰ এনেকুৱা অ সমুন্দৰৰ ওচৰত মানে ধুনীয়া পৰিৱেশ যে থাকে। সেইবোৰ বিৰাট ভাল লাগে। সেইবোৰত যাইকেও ভাল লাগে। তাৰ পিছত আহিকেও ভাল লাগে। এ লাষ্ট টাইম মই তোমাৰ তাতে গৈছিলো। কি বোলে ব্ৰহ্মপুত্ৰৰ কাষত এই তোমাৰ অ ইয়াৰ পৰা বৰ্মপুত্ৰতো চিনি পোৱাই চাগে তাতে গৈছিলো। তা- তে মানে গৈ কৈ শেষত তাতে ঘূৰিলো ইমান ঠাণ্ডা ঠাণ্ডা বতাবোৰ আহে। তাতে ঘুৰিছো। তাৰ পিছত তোমাৰ হল অ বি, বি, বি, বেলেগ বেলেগ জাগাত বোৰত ঘূৰিছো। ঘূৰি কে বিৰাট ভাল লাগিছে আৰু তাৰপিছত তোমাৰ অ বহুত জাগাবোৰ আছে যিহেতু মোক যাবলৈ ইচ্ছা আছে। অহ, তুমি কেতিয়াবা আহ সাগৰ দেখিছানে, সাগৰ?
নাই।
সাগৰ দেখা নাই? সাগৰ দেখা নাই নেকি তুমি?
নাই।
হেল্ল'
অ নাই, নাই
সাগৰ দেখা নাই তুমি? মই মানে অ সাগৰৰ পাৰত যাব মন আছিলে মানে যিহেতু জুবিনদাৰ গা গান আছে নহয়। সা- সাগৰ পা- যাবলৈ মন বোলে এনেকুৱা মানে সাগৰৰ পাৰত যাবলৈ মন আছে, ইমান ভাল লাগে গানটো। অ মানে গান শুনে মানে মোকো যাবলৈ ইচ্ছা আছে ইচ্ছা ইচ্ছাও হৈ উঠিছে সেইকাৰণে মই ৰ মানে যাবলৈ ইচ্ছা মন আছে কেতিয়াবা সময় পালে যাম বাৰু ভাবিছো তোমালোকে তেতিয়া মানে তোমালোকে এ কেতিয়াবা ঘূৰি হে হেল্ল'!
উম।
দিয়া ঠিক আছে দিয়া ৰাখিলো পিছত কথা পাতিম দিয়া।
দিয়া।